অ, কোৱা।
মাতটো অকণমান ভালকে দিয়া।
অ', কোৱা। শুনিছা, শুনিছা নে?
মাতটো অকনমান ভালকে দিয়াচোন, মাতটো মানে বহুত কম কমকে আহিছে।
এতিয়া শুনিছা?
অ, শুনিছো, কোৱা। হেল্ল'
অ', কৈ যোৱা।
খোৱা বোৱা হ'ল নে নাই?
অ' হ'ল, তুমি খালা?
মই খোৱা নাই খামহে জাষ্ট মানে মাহত নাই ঘৰত সেইটো কাৰণে মানে মই বনাই আছো বাৰু।
অ, বনাব জানা তুমি?
অ', জানো, অলপ অলপকে।
কি বনালা?
মই মই মানে বজাৰত গৈছিলো, বজাৰৰপৰা চিকেন আনিছিলোঁ, চিকেন বনাই আছোঁ এতিয়া। ‌মা হঁত আহিব ব, মায়ে ভাত বনাব আৰু হৈ গ'ল।
অ, চিকেন বনাব জানা নেকি তুমি?
জানো, অলপ অলপ
অলপ শিকাই দিবাচোন
তুমি নাজানা?
মই নাজানো মানে।
হাঁ, কি কোৱা?
অ', ভাত, দালি, ভাজি বনাব জানোঁ বাৰু সেয়া নাজানো যে।
উম ঠিকে ল'বা দিয়া।
ক'তো ফুৰিব যোৱা নাই?
হা, হা, হা।
ক'তো ফুৰিব যোৱা নাই?
কৰিব যোৱা নাই যামহে,
অ', ক'ত যাবা? কিবা ভাবিছানে?
আ, শ্বিলঙত যাম চাগে, শ্বিলঙত যোৱাৰ পিছত মানে ট্ৰিপ লৈ যাম লগৰকিটাৰ লগত।
অ'
এনে তুমি যোৱা নাই?
মই যোৱা নাই বৰ্তমান ময়ও ভাবি আছো ক'ত যাম,
অ', এনেই শ্বিলঙত যাম, শ্বিলঙত যোৱাৰ পিছত লগৰকেইটাৰ ট্ৰিপ লৈ যাম, তাৰপিছতে তাতে থাকি কৰি ভালকে চাই, কৰি আহিমগৈ।
এনেই আপ-মানে তুমি ক'ত যাম বুলি ভাবিছা এনেই?
আমি ভালুকপুং যোৱাৰ কথা ভাবি আছো অ, ফেমিলিৰ লগত। অ'।
অ', ভালুকপুংটো ভাল হ'ব।
পঢ়ি আছা নে?
হা- হা-হা
তুমি পঢ়ি আছা নে?
অ, মই পঢ়ি আছোঁ।
কি পঢ়ি আ এবাৰ?
মই এইবাৰ ইঞ্জিনিয়াৰিং কৰ্চ ফাৰ্ষ টেমত আছো হ'ব আৰু ইঞ্জিনিয়াৰিংটো পাৰ কৰিম আৰু।
এতিয়া জব চব কৰা নাই?
নাই-নাই জব চবত ধৰা নাই। পিছে তুমি কিবা কৰি আছা নেকি?
মই তোমাৰ চিলাই কাম কৰি আছো।
আচ্ছা, আচ্ছা। যে হাতেৰে যে এনেকে হেৰি চেৰি কৰে ন'?
অ, কাপোৰ তোমাৰ চাদৰ-মেখেলা চিলাব লাগে
পিছে এনেকে এইবিলাক মানে শ্বিলং হওঁক তাৰপিছতে এনেকুৱা গোৱা হওক এনেকে মানে ঘূৰি পকি ন' এনেকে মানে ট্ৰেভেলিং চেভেলিং কৰিবলে ভাল লাগে নে নাই?
উম, ভাল লাগে।
যোৱা নাই নেকি?
যোৱা নাই মানে নাই যোৱা বৰ্তমান যাম হে ভাবি আছো।
আচ্ছা।
তুমি গৈছা আগতে ক'ৰবাত?
অ মই গৈছিলো মই টাৱাঙত গৈছিলোঁ।
কেনেকুৱা জেগা তাত অ শুনিছোঁ শুনিছোঁ।
অ', টাবাঙত গৈছিলোঁ, টাবাংত যোৱাৰ পিছত এতিয়া এনে অ', শ্বিলঙত যাম বুলি ভাবিছোঁ। লগৰকেইটাৰ লগতে ট্ৰিপলৈ পেলাই তিনদিনকে যাওঁ চাগে, তিনিদিনমান। তাৰপিছত সেই থাকি কৰি চাই গৈ আহিম আৰু যোৱা দিনাখনে একেলগেতো গৈ পলেতো ঘূৰিব নোৱাৰি হয়।
অ।
সেইটোকাৰণে তিনিদিনমান থাক কৰি একেবাৰে ঘূৰি পকি আহিম আৰু
ভাবিছা ফেমিলিৰ লগত যাবা নে ফ্ৰেণ্ডছৰ লগত?
না, নাই ফ্ৰেণ্ডছৰ লগত।
অ'
পিছে ভাত চাত খালা।
ভাত খালোঁ।
অ', এনে ঘৰত কোন, কোন থাকে?
ধৰি লোৱা হাচবেণ্ড মা ভণ্টি।
হেল্ল',
অ কোৱা।
তুমি বিয়া হোৱা।
অ মই মেৰিধ হয়।
মই আপুনি বুলি ক'ব পাৰিম তেনেহলে?
অ, কব পাৰিবা।
চৰি মই তুমি বুলি কৈ আছিলো মানে
প্ৰব্লেম নাই একো দিয়া।
নহয় মানে গম নাপাওঁ ন?
একো নাই দিয়া। তোমাৰ ফেমিলি কোন কোন আছে ঘৰত? তোমাৰ ফেমিলি?
মোৰ মা আছে, তাৰপিছতে ভণ্টি আছে, মই আছো, পাপা
ভন্টি পঢ়ি আছে নে?
অ, ভণ্টি পঢ়ি আছে। ভণ্টি সৰু।
এইবাৰ তাই মেট্ৰিক দিব।
অ, মেট্ৰিক দিব হে ন?
অ', এইবাৰ তাই মেট্ৰিক দিব।
এনে ভালে চাগৈ? সকলোেৰে?
পিছে দাদা ক'ত আছে?
দাদা আছে, কামত গ'ল।
অ'
তুমি ঘৰতে আছা নেকি?
অ', মই ঘৰতে, ইমান যিহে গৰম দিছে!
নক'বা আও, বহুত ৰ'দ!
বহুত গৰম দিছে, তাত কেনেকুৱা গৰম?
ইয়াতো গৰমেই।
ইয়াত বহুত গৰম দিছে।
বিহু কেনেকুৱা গ'ল তোমালোকৰ? আমাৰ বনোৱা হ'ল, খালোও।
খোৱা হ'ল নে নাই আকৌ?
অ, খালো।
অ' এনেই, ঘৰ এনেই ক'ত?
মোৰ তেজপুৰ
অ', তেজপুৰত?
অ, তোমাৰ?
তেজপুৰৰ কোন জেগাত?
অ', মোৰ তোমাৰ, টি এম চিৰ ওচৰত।
আচ্ছা, আচ্ছা মোৰ গুৱাহাটী।
অ', গুৱাহাটীত নে?
মই গুৱাহাটী।
গুৱাহাটীততো ভাল গৰম পৰে চাগে।
বহুত, বহুত গৰম, থাকিব নোৱাৰি।
গুৱাহাটীত কামাখ্যা মন্দিৰ গৈছা, তাতে ন?
অ, কামাখ্যাত নাৰেংগী চিনি পাই, নাৰেংগী।
অ, মই গৈছো বাৰু
অ, নাৰেংগীৰ ওচৰতে।
অ, নাৰেঙ্গীলৈ গৈছো, গৈছো।
বহুত গৰম, নুন মাটি চিনি পায় নহয়, নুন মাটিৰপৰা অকনমান আগলৈ আৰু আমাৰ ঘৰ।
অ' গাড়ীতে যোৱা হৈছে যে, এ জেগা বিলাকৰ নাম শুনিছো আৰু। কামাখ্যা যাওঁতে
এনেই খানাপাৰা চানাপাৰাতো গৈছে চাগে?
অ অ গৈছো।
ত অ সেই আম আহি সি দে আৰু আ
পিছে কোৱা তোমাৰ আৰু খবৰ বাকী
অ মোৰ অ ভালেই দিয়ক। আপোনাৰ?
ভালে আও।
আহ আহ। পিছে মাহত গৈ
মা হত আছে কামে কামে বিজি চব।
অ অ পাপা ঘৰলে থাকে নেকি?
উ পাপাও গ'ল কামতে
আত্চ্ছা আত্চ্ছা। থিক আছে আজি কি বনালে?
মই তোমাৰ ইয়াত চব্জি বনালো ৰঙলাও, হালধি কৰি দালি তাপোৰ এ আকৌ দুপৰিয়ালে আছে এতিয়া।
তেয় ঠিকে আছে। ৰাতিপুৱা এনে খুৱা হোৱা হ'লে নে নাই?
ৰাতিপুৱা খোৱা বোৱা হ'ল। তোমালোকৰ হ'ল?
ইফা হ'ল আমাৰ দুপৰীয়া খাব হবই আৰ।
অ আমাৰ বনাওগৈ।
আহ। হবই আৰু মানে অকনমান মানে ঘৰত মান মা নাই ন মই বনাইছো মই মাংসটো মানে বনাই হ'বই আৰু তাৰপিছতে মা আহক আৰু মায়ে ভাত বনাব আৰু খাম আও।
উম। ভণ্টি আছে ঘৰতে আছে ভন্টি। সি ঘৰতে আছে।
অ' ভণ্টি নাই ভণ্টি মামায়েকৰ ঘৰত গৈছে।
অ'।
মামায়েক ঘৰত বোলে যোৱা নাই, মামায়েক ঘৰত গৈছে। আহিব চাগে আজি।
তুমি যোৱা নাই?
নাই নাই, মই যোৱা নাই মোৰ কাম আছিলে মানে বহুত।
অ'।
বাকী, তোমাৰ পাপা কামত গল?
হা হা হা?
পাপা কামত গ'ল।
নাথাকে পাপা তোমাৰ হেৰিত থাকে কঠিয়া তুলি চিনি পায়?
কামপুৰ কামপুৰ কঠিয়া তলিত, তাত মানে স্কুল এখনত মানে কম্পিউটাৰ মাষ্ট কৰে তাত তাত গৈছিলে তাতে মানে থাকে ৰুম-চুম ভাড়া কৰি পেলাই।
অ'।
এনেই তাতে আছে, এনে ঘৰত নাথাকে বাৰু। ঘৰত এনে মা থাকে তাৰপিছত ভণ্টি থাকে। মই থাকো বাৰু মইতো বাৰু বেছিভাগ নাথাকোৱে বাৰু ঘৰত মানে কেতিয়াবা আহিলে ঘৰতে থাকো। কওঁ। পিছে কিবা কৰি আছে?
মই এনেই আছো বাহিৰতে, গৰম যি পৰিছে!
উম গৰম বহুত পৰিছে। আমি এ চি লগাই, এ চি লগাই, টেবুল ফেন লগাই আকৌ চিলিঙি ফেন লগাওঁতেও ঠাণ্ডা লগা নাই।
বহুত পৰিছে আৰু এইবাৰ।
বহুত পৰিছে। এই, এই, প্ৰথম কেইদিনত গৰম নিদিলে যে ঠাণ্ডা দিছে, এত তিয়াহে দি দিছে ভালকৈ গৰম।
তোমালোকৰ সেইফালে গুৱাহাটীত পানী হৈছে নে?
পানীটো মানে, পানীটো ইমান এটা নাই আমাৰ এই চাই, আমাৰ এই চাইডে নাই, কিন্তু সিচাইডে আছে। খানাপাৰা এই চাইডে বেক চাইডৰ ফালে আছে পানী
আমাৰ ইয়াতো নদী আছে, নদীৰ পানী বাঢ়ে, কমে
অ', এফালে ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰপা পানীটো ওপ ওফন্দি আহে, কিন্তু ইমান এটা হেৰি নহয় আৰু
অ'
এনেই আও, তেনেকেই চলি আছোঁ আৰু ঘৰতে।
উ, জব চবটো একো কৰা নাই, পঢ়ি আছ
নাই নাই জব চপ কৰা নাই জবতো মানে ধৰা নাই বি বিশেষকে মানে মনটো এতিয়াতো মানে গোটেইখিনি হুৱাই লবলে মন আছে। জব মানে ইঞ্জিনিয়াৰিং কৰি আছোঁ ন, মানে গোটেখিনি হোৱাই ল'বলৈ মন আছে হোৱাই পেলাই একেবাৰে ধৰিম আৰু। এতিয়া মানে মন যোৱা নাই মানে, এইবিলাক কাম চামৰ বিলাক জব তবত মানে এনেকুৱা হেৰি কৰিবলৈ।
পঢ়ি লোৱা, যিমান পঢ়া ন? অ'
পিছে আপোনাৰ হেৰি বয়সটো?
মোৰ, তোমাৰ টুৱেন্টি
মাতটো অকণমান ভালকে দিয়ক।
মোৰ টুৱেন্টি।
কিমান?
টুৱেণ্টি, টুৱেণ্টি। অ'।
হেল্ল'!
হেল্ল'!
আপোনাৰ বয়স টুৱেণ্টি।
অ। মানে সোমোৱা নাই, সোমাব আৰু অক্টোবৰত।
অ',
আপুনি মানে মোতকে সৰু?
অ, মই তোমাৰ সোতৰ বয়সত বিয়া হৈছো।
আ, ম-অ', আপুনি মানে মোতকৈ সৰু হ'ব।
সৰুহে।
আচ্ছা হ'ব দিয়ক হা।